কি খবৰ বাইদেউ?
ভাল
কি কৰি আছে?
এই আছোঁ এনেই।
আপোনাৰ ঘৰ শুৱালকুছিৰ ফালে ন'?
অ' হয় হয়, হয়।
অ'। তাকেইতো, মোৰ এযোৰ কাপোৰ লাগিছিলে পাটৰ কাপোৰ এযোৰ। এই বিয়া এখনৰ কাৰণে।
অ', অ'।
তাকে সেইকাৰণে বোলো আজিকালিতো চব ভেজালিয়ে ওলাইছে, পাটৰ কাপোৰ, মই বোলো আপোনাকে সুধো। মানে ইয়াৰ পৰা শুৱালকুছিলৈ গ'লে কিমানমান সময় লাগে, গুৱাহাটীৰ পৰা।
পঞ্চল্লিশ মিনিট, যাম চাম নাথাকিলে পঞ্চল্লিশ মিনিটত পাব, যাম থাকিলে এঘণ্টা। লাগিবই, এঘন্টা লাগি যায়।
অ' এঘন্টা লাগে। অ' গুৱাহাটীৰ জামটোতো বহুতেই বেছি আজিকালি।
উম, বহুত যাম।
মানে জালুকবাৰীৰপৰা আপোনাৰ সেইফালেৰে এঘন্টা পঞ্চল্লিশ মিনিটত পাই যায়। সেই নতুন ব্ৰিজখন যে আছে। নতুন অ' দলংখন যে বনাইছে উত্তৰ গুৱাহাটীৰ, ফালেৰে সেইফালেৰে শুৱালকুছি যাবলৈ পাৰি নে নোৱাৰি?
অ' পাৰি পাৰি। নতুন ব্ৰিজখন যে, অ' সেইফালেদি পাৰি।
অ' তেতিয়াহ'লে উত্তৰ গুৱাহাটী ব্ৰিজখন বনোৱাৰ কাৰণে সুবিধাই হৈছে। মানুহখিনিৰ। কিন্তু দূৰ হয় নে ওচৰ হয়?
এইফালেদি গ'লে বেছি ওচৰ হয়। যিখন উত্তৰ গুৱাহাটীহৈ বীজ বনাইছে? এইখনেদি গ'লে অলপ ওচৰ হয়।
অ' আচ্ছা। তাকে মই ভাবিছোঁ তাত গৈ ললে অলপ কমতে পাম আৰু ভাল উন্নত মানদণ্ডৰ বস্তু পাম। মানে ঠগখোৱাৰ সেই ভয়টো নাথাকে আজি গুৱাহাটীতটো বহুত ডিজাইনাৰ এনেকুৱা দোকান বা বিপণী খুলিছে।
অ', অ' হয়। আমাৰ ঘৰত গ'লে তাতে একদম পুৰা প্ৰডাকচনৰ বস্তু পাই যাব আপ
আপোনালোকে নিজে হেৰি কৰে নেকি নিজে খাল
আমাৰ আমাৰ ঘৰত নিজৰে শাল আছে, নিজৰ প্ৰডাকচন আছে।
অ' উৎপাদন তাৰমানানে ঘৰতে কৰে?
ঘৰতে ঘৰতে। আমি সৰু বাই ঘৰতেই কৰা। নিজেই বম চব নিজেই সুতা কাটো, নিজেই অ' মই হাল বব' জানো।
অ' মানে কি পাতৰ শাল, এনেকুৱা ধৰক গামোচা বনোৱা শাল, পাতৰ শাল বেলেগ বেলেগ থাকে নে তাঁতশালবিলাক নে একেটায়ে তাঁত
তাঁতশাল একেই থাকে, ক'ৰবাত মুগা লগাই ক'ৰবাত মানে গামোচা লগাই। কোনোবাখনত আকৌ হেৰি চাদৰ লগাই, কোনোবাখনত মেখেলা লগাই। তেনেকুৱাকে বহুত শাল থাকে। হালবোৰ একে চব একে।
একেই হয়। ব-বোৱা প্ৰচেছটো বোৱা প্ৰচেছবোৰ বেলেগ নে একে?
অ' বোৱা প্ৰচেছ বেলেগ মানে বোৱা প্ৰচেছটো ধৰ চাদৰত চাদৰ, মেখেলাত মেখেলা। গামোচাত গামোচা, ৰিহাত ৰিহাত তেনেকুৱাকে লগোৱা যায় আমাৰ।
মানে চাদৰ আৰু মেখেলা এক একেলগে এবাৰতে ওলায় নে চাদৰখন বেলেগকৈ বনায়, মেখেলাখন বেলেগকৈ
চাদৰখনৰ শালকণ বেলেগ, মেখেলাখনৰ শালকণ বেলেগ। আৰু এনেকে চব বেলেগ বেলেগ ৰিহাৰ শালখন বেলেগ তাৰমানানে পানাটোৰ লগত চাদৰৰ পানাো বহুত বেছি হয় অলপ
দিশ পুতল দিশ পুতল অ', অ'
আৰু কম তাৰ পিছত গামোচা বনাতো আৰু কম তেনেকুৱা আৰু সেইকাৰণে বেলেগ বেলেগকে বনাব লাগে। আকৌ শাৰীখন বেলেগ, শাৰীও বনাও নহয়।
অ, পাটৰ শাৰীও বনাই, অ, পাটৰ শ শাৰিও বনায়?
শাৰীও বনাও গ'লে ভাল পাব, একদম ভাল লাগিব আপোনাৰ শুৱালকুছিত গৈ। সেই ইমান যুগতে মানে, মহাত্মা গান্ধীয়ে তাতেই, শালৰ এইবিলাক কৰিছিলে। আমি নাজানেই তেতিয়া সৰু গমেই নাপাওঁ, আমাৰ আমিতো জন্মই হোৱাই নাই। মাহঁতে কোৱা শুনিছিলোঁ, মহাত্মা গান্ধীয়ে বোলে গৈ তাতে প্ৰথমতে আমাৰ শুৱালকুছিত শালৰ হেৰি কৰিছিলে
তাঁতশালৰ, অ, ' অ', অ', অ', মানে আৰু আৰু মুগাৰ যে, পলু-পলুৰ পৰা মুগাৰ সূতা প্ৰস্তুত কৰা হয়।
উম, পলুৰ পৰা মুগা কৰাটো আমাৰ শুৱালকুছিত নকৰে, আপাৰ আচামতে কৰে। আমি তাৰ পৰা মুগাটো কিনি আনো মুগাটো কিনি আনি আমি মুগাটো কাটো, আমি চৌদাৰে উহাই লওঁ। ওহাই লৈ আকৌ আমি মুগাটো কটো, কটো মানে এ যতৰ হেৰিৰ দৰে হাতত দি ঘুৰা বহুত কষ্ট কষ্ট বহুত কষ্ট, এডাল এডালকে আহ ওলাব লাগিব। আৰু এজৰটো ঘূৰাব লাগিব, বহুত কষ্ট মুগাৰ কাপোৰ ৰত বহুত কষ্ট হয়। কৰি কৰি আকৌ, তাৰপিছত আকৌ মহুৰা পুতিব লাগিব। ব শালত ব, ব লাগিব, কষ্ট বহুত। টো জানো গোটেইখিনি কাম, গোটেইখিনি কাম জানো।
গাৰ মানে চাহিদা বহুত বৃদ্ধি পাইছে।
বা, বহুত দাম নাই বোলো ষাঠি সত্তৰ ত্তৰ হাজাৰ টকা হ'ব। এজ অ, এশ এযোৰ কাপ পোৰত। পিঔৰ মুগাৰটোত বহুত দাম। আৰু আজিকালি টৰ্চ ওলাইছে কম দামী, সেইবিলাক পাব। দহ হেজাৰ, অ, টৰ্চবিলাকত পাব, টৰ্চ কাপোৰ দহ হেজাৰ বাৰ হাজাৰ বা পাঁচ হাজাৰ তেনেকেও পাব। কোৱালিটি বেলেগ বেলেগ ওলাইছে আজিকালি।
অ, মানদণ্ডটো বেলেগ বেলেগ।
উম উম মান বনাটো
আৰু তাতে মানে বেলেগ সূতাও আজিকালি আজিকালি এনেকুৱা চেমি কটন বুলি চেমি চেমি পাত মানে, মিক্স পাত সে
এ, সেইটো পাতটো আজিকালি আমাৰ যিটো অৰিজিন পাত- সেইটো আজিকালি বি্স দিয়ে, বেলেগ পাত পলিষ্টাৰো মাৰি দিয়ে, কিবা কৰে। এনেকুৱা ওলাই গৈছে, একচুৱেলি আমাৰ শুৱালকুছিৰ মানুহখিনিয়ে ইমান বদমাচি নকৰে এই শুৱালকুছিৰ হেৰিবলাক নি পলে, বাহিৰৰ ফালে গৈ সেইবিলাক সিহঁতে কৰিলে তাৰমানে বাহিৰৰ মানুহ বিলাকে ইমান দামেদি মুগাৰ সূতা বা পাতৰ সূতা কিনিব নোৱাৰে সিহঁতে কি কৰে কম দামী পলিচতাৰ কিনি পাটৰ দৰে মাৰ দিয়ে, তেতিয়া সেইযোৰ কাপোৰ কম দামত দিব পাৰে তকে পাটৰ কাপোৰ বুলি বিক্ৰী কৰে। যিটো আমাৰ অৰিজিন শুৱালকুছিৰ সেইটো নহয়।
উম, হম, হম, হম।
হেল্ল'।
তাকেইেতো।
ওলাব এবাৰ সময় পালে।
অ', অ',। ওলাম বাৰু, আপুনি ওলাম মানে কি? তাকে মই ভাবিছোঁ, আপোনাক ফোন কৰিলে মানে গোটেইখিনি খবৰ পাম। ইমান মানে বেছি মানে মোৰ ওচৰত জ্ঞান নাই ন তো কেনেকে ক'ত কি পাম গতিকে গতিকে মই ভাবিছোঁ আপোনাক সুধি ল'লেই মই গম পাম আৰু সেইকাৰণে
গুৱাহাটীততো বহুত দোকান আছে কিন্তু গুৱাহাটীত তাতে তাৰে মাজতো কেইখনমান ভালো আছে কেইখনমান বেয়াও আছে চব কাপোৰে ৰাখে আৰু ভাল বেয়া মানুহ লয়, কিন্তু মইও ঘৰত কৰো ঘৰৰ পৰাই বিক্ৰী কৰোঁ স্কুলৰ মাষ্টাৰ তিনি বা কাৰোবাক লাগিলে মই নিওঁ মোৰ ঘৰতো আছে এইটো প্ৰডাকচন।
অ', আপুনি নিজে ব্যৱসায় কৰে তাৰমানে।
আৰু এইটো
এইটো ভালেই আপোনাৰ ভালে মানে হেৰি হয়।
উম।
অ', মানে ঘৰৰ পৰাই কৰে নে আপুনি বিপণী খুলি লৈছে, দোকান বিপনী খুলি লৈছে নে আপুনি
দোকান খুলিব পৰা নাই অলপ মানে আৰ্থিক হেই অলপমান হেৰি হৈ আছে গাঁৱৰ পৰা গৈ আনো আৰু ঘৰতে হেৰি কৰি বিক্ৰী কৰোঁ।
অ'।
হে লৈ যায় বহুত বছৰৰ পৰাই লৈ গৈ আছে মোৰ পৰা।
অ', অ, ' অ', অ', অ',। তাকেতো মানে কি এনেকুৱা এটা তিৰোতা মানুহৰ কাৰণে কি ঘৰতে যদি কিবা এটা ব্যৱসায় কৰিব পাৰে দুই এক টকা মানে পইচা পালেও বহুত ভাল লাগে। এতিয়া হয়নে গতিকে উম তাকে ভালেই হৈছে দিয়ক মই তাৰমানে যাম এইকেইদিনতে যাম যোনদিনাখন
নে আপুনি আহিলে জনাই দিব কেতিয়া আহে? ইয়াত চালে ইয়াতো চাব পাৰিব আৰু ন নহলে ঘৰলৈ গ'লে ঘৰটো যাব পাৰিব।
মানে বেলেগ একো নাই আজিকালি বিপণী বিলাকত যাব পাৰি বহুত ওলাইছে। দামটো আপোনাৰ ইমান বেছি। তাৰ উপৰি আপোনাৰ বিশুদ্ধ পাটৰ বা মুগাৰ হয়নে নহয় আমাৰ ইমান জ্ঞান নাই, আমি দেখিলে ইমান গম নাপাওঁ, আজিকালি ইমান নিখুঁতভাৱে বনাই যে আচল পাটটো আচল মুগাটো আমি চিনি পোৱাটো অলপ
টান হব আপোনালোকৰ কাৰণে অ', অ', নাপাব আপোনালোকে একদম
সেইটো কাৰণে আজিকালি কিবা চিল্ক মাৰ্ক চিল্কমাৰ্ক কিবা
অ', আজি আজিকালি সেই এটা হলমাৰ্ক দিছে কিন্তু দিলেও আজিকালি তাতেও দুই নম্বৰী আছে। ক'ব নোৱাৰি নহয় মানুহবিলাকৰ আজিকালি সেইকাৰণে আমি এতিয়া আমি সৰু জন জন্মৰ পৰাই লাৰি আহিছো পাট, মুগা নিজে বওঁ নিজে জাপো নিজে - নিজে বেপাৰীক দিও তেনেকে লাৰি অহা মানে আমি গম পাওঁ আৰু আমাৰ আমাৰ আমাৰ কাপোৰ নিলে কোনো ঠগ নাই। হয়।
নাখায় আৰু ভাল কাপোৰ দিম লাগিলে। শ দুই নম্বৰিও নকৰো এহইকাৰণে আৰু বেছি - উঠিব পৰা নাই যদি দুই নম্বৰ কৰিলো হয় উঠিলো হয়। দুই নম্বৰী কৰা নাই মই
নালাগে নালাগে মানুহক আপুনি ভাল বস্তু - দিয়ক তেতিয়াহলে আপোনাৰ নামটো অলপ দেৰিকে উঠিব কিন্তু ওলাবতো এদিন -
উ- উ - উ-উ
হয় আৰু আপোনাৰ কি বোলি কয় উ, - ব্যৱসায়টো চলি থাকিলেও আপোনাৰ বহুত - খিনি লাভাবিত লাভান্বিত হ'ব আৰু - ভাল বস্তু দিলে আপ মই যদি আজি কিনি ভাল বস্তু পাওঁ ময়ো দুজনক ক'ব পাৰিম হয়নে - আপোনাৰপৰা বস্তুটোখিনি ল ওক বোলি বা চাব পাৰিব। বা এতিয়া আপোনালোকৰ চেক ফেক্টৰীত গৈয়ো চাব পাৰিম আপোনালোকৰ যিটো ফে ফেক্টৰী আছে তাত গৈয়ো চাব পাৰিম।
অ ফেক্টৰী আছে
মোৰ বৰ মন যায়ে - শাল তাঁতশাল এইবোৰ কেনেকৈ বনায় কি কথা এইবোৰ চাবলৈ খুব ইচ্ছা যায় তাকে মানে পাতটোযে আপোনালোকে আনি পেলাই মানে জতৰত বটে ন বটি পেলাই
পাতটো আমাৰ বহুত হেৰি কৰিব লাগে পাততটো আমি চৌদা চাবনেৰে উহাব লাগে উহাই চাৰ্ফ কৰি ল'ব লাগে চাৰ্ফ গৰম পানীৰে চাৰ্ফ উতলাও উতলাই আকৌ মানে বহুত পানীৰে ধুব লাগে চাফ কৰিব লাগে কৰি ধুনীয়াকে আকৌ মেলি দিব লাগে জোকাৰি জোকাৰি বহুত বহুত কষ্ট আছে সেইবিলাক মানে মানে কৈ বুজাব নোৱাৰিম মানে মানে প্ৰেক্টিকেলি দেখিলেহে বুজিব আপোনালোকে যিটো মানে আমাৰ মানে সেই ফেক্টৰী হেৰি কাৰখানা এইবিলাক যিবিলাক কাৰু কাৰ সেইবিলাক মানে মুখেৰে কৈ বুজাব নোৱাৰিম মানে পেক্টিকেলি চাব লাগিব আপোনালোকে তেতিয়া বুজি পাব
তাকে তাকে এইবোৰ তাৰমানে আজিকালিতো আমিয়ে দেখা নাই সেইবোৰ আৰু আমাৰ ল'ৰা ছোৱালীৰ নতুন প্ৰজন্মই এইবিলাক ক'ত কম পাব গতিকে ভাবিছো ময়ে মইে মইয়ে অলপমান জ্ঞান লৈ ম আমি যদি সেইবোৰ আমি কিনি থাকোঁ এতিয়া এতিয়া কিমান কিনি কিমান আমি সঠিক বস্তু পাই আছোঁ সেইটোতো জ্ঞান নাই
উম উম
পাটৰ কাপোৰ পিন্ধা হয় কিনা হয় কিন্তু আৰু ইমান দামত কিনা হয় দামটো বহুত বেছি হয় আৰু ভাল বস্তু সবে পাব বিচাৰে ন পইচা দি
কিন্তু ভাল বস্তুতো অলপ দাম বেছি কলে আজিকালি কাস্তমাৰ বিলাকে চক খাই উঠে হেই ইমান দাম মোক ত ইমান কম কিন্তু বস্তুটোৰ কোৱালিটিটো চাব লাগে। কিছুমান অলপ কম দামতো বিচাৰে না চবৰেতো আৰু ইমান দামী কাপোৰ ধৰক মুগাৰ কাপোৰযোৰ অৰিজিন কাপোৰযোৰ লব লাগে ষাঠি সত্তৰ হাজাৰ টকা লাগে। সেইযোৰতো চব মানুহ কাৰণে নহয়। এতিয়া ধৰক উম কিছুমান মানুহে মুগাৰ কাপোৰ পিন্ধি পাইিছে কিণ পিন্ধে আৰু কম দামতে দহ হাজাৰ মানৰ টকাৰ ভিতৰত